হেল্ল'
অ' শুনিছ নে?
অ' অ' শুনিছোঁ কচোন।
আহ নাই, কি কৰিছ?
নাই এনেই আছোঁ আৰু বহিয়ে, তই কি কৰি আছা?
ময়ও এনেই বহিয়ে আছো। ইমান মানে কলেজ চলেজো বন্ধ।
এতিয়া আৰু, তোৰতটো বন্ধই।
অ, মোৰো বন্ধে ময়ো এনেই আছোঁ অলপ আগতেই ঘৰৰ কাম চাম কৰি আৰু আজৰি হ'লোঁ।
উম, বাকী খবৰ কেনেকুৱা।
খবৰ ভালেই তোৰ ভালনে।
উম, আছো আৰু ইমান বৰষুণ তহঁতৰফতে বৰষুণ নে।
অ, দিনটোতো বৰষুণে দি আছিল এতিয়া বাৰু অলপ ৰখিছে বতৰটো অলপ ভাল কৰিছে ব বাৰু এতিয়া।
উম, আমাৰ এইফালেও ৰখিছে বাৰু নৰখা নহয়। বাকী এনেই ফোন কৰিলো বাকী ব্যস্ত আছ নেকি তই
নাই নাই ব্যস্ত নাই এই কলেজ বন্ধ ভালেই কৰিলি তই ফোন কৰাৰ বাবে।
উম, বাকী এন ৰান্ধিবলৈ জান নে?
স ৰান্ধিবলৈ অলপ অলপ জানো আৰু একদম ভালকৈ নাজানো। মানে একদম ছেফ নহয় আৰু মানে কিন্তু। মানে ডেইলি যিখিনি মানে খাদ্য ভাত দালি এইখিনি জানো আৰু।
উম, ভাল কথা দেই। মইতো এতিয়াও বেছি একো নাজানোৱে ক'ব পাৰিলে।
আ, লাহে লাহে শিকি যাবি ঘৰত মানে মাৰ লগত যদি অলপ পাকঘৰত থাক বা সহায় কৰি দিয়ওঁ তেতিয়া মানে অভ্যাস হৈ যাব। তই পাৰনে?
বাকী তই এনে বিহুৰ সময়ত পিঠা লাড়ু বনাব জাননে।
বিহুৰ সময়ত মানে। সঁচা কথা ক'বলৈ গ'লে মই সকলো মানে ভালকৈ নাজানো কিন্তু। একেবাৰে নাজানা তেনেকুৱা নহয়। চেষ্টা কৰোঁ কিন্তু মই। কেনেকৈ লাাৰু পিঠাই বোৰ বনাই থকা সেইবোৰ চাই থাকোঁ চাই থাকিলে মানে মোৰো মন যায় কি এবাৰ পিঠাটো বনাই চাওঁ নেকি কি ভাল হয় নে নহয় মানে দেখিলে এনেকুৱা লাগে ইমান সহজ পাৰিম মই। বিশেষকৈ সেই যে থাকে শুকান পিঠা অঁ সেইটো মানে মই বনাবলৈ চেষ্টা কৰোঁ কিন্তু ইমান এটা। ভাল নহয় বাৰু চেষ্টা কিন্তু কৰোঁ।
উম, মই নাৰিকলৰ লাৰু খুব ভাল পাওঁ তিলৰ লাৰুও ভাল পাওঁ।
অ, মোৰো প্ৰিয় হয় নাৰিকলৰ লড়ু আৰু তিলৰ লাৰ়ু সেইটো মানে মই মাৰ পৰা সেই বনাবলৈ অলপ শিকিছিলোঁ আৰু। আইতাৰ হাতৰ লডাৰ়ুটো মানে একেবাৰে। সোৱাদৰ হয় মানে ইমান ধুনীয়াকৈ বনায়।
উম, আইতাই ভালকৈ জানে মানে।
অ, আইতাই মানে একেবাৰে এক্সপাৰ্ট আৰু ভালদৰে জানে। বিহুৰ সময়ত তেওঁ মানে পিঠা লাড়ু। আৰু যিবোৰ চিৰা পিঠা সকলো মানে বনাই আমি সৰুতে মানে। এইবোৰ চাই থকা আছিলোঁ আৰু চাই চাই মানে ভাল লাগিছিল আৰু আমি সেই। সেই বনোৱাৰে মানে আমি খেলাও খেলা আছিলোঁ।
বাকী তো এনে নিজে বনাব পাৰ নে এতিয়া আৰু।
এতিয়া মই চেষ্টা কৰোঁ বাৰু একেবাৰে মানে। ভাল নহয় কিন্তু খাই ভাল লাগে তেনেকুৱাকে বন বনাব পাৰোঁ ইমান। বেছি আৰু ভাল নেদেখি দেখাত ভাল নহয় বাৰু। তেনেকুৱা আৰু।
উম, ঠিকে আৰু।
বাকী আৰু কবলৈ যদি যাও মইও তেনেকুৱাকে
তই পিঠা বন বনাব জানো?
নাই এনেই অলপ চলপ জানো আৰু তিল পিঠা, সেকা পিঠা, শুকান পিঠা তেনেকে।
অ' আৰু নাৰিকলৰ লাৰু তোৰ মানে প্ৰিয় বুলি ক'লেই নাৰিকলৰ লাৰু বনাবলৈ শিকিছানে?
শিকিছোঁ কিন্তু হয় নাৰিকল কিন তিলৰ লাৰুটো নহয়, গুৰটোৰ আঠাটো লাগিয়ে নধৰে তিলৰ লগত।
অ'। অ' সেইটো কিন্তু বহুত মানে টান আছে সেইটো কৰিবলৈ।
উম, কিন্তু মই শুকান পিঠাটো ইমান এটা ভালকে নেজানো।
শুকান পিঠাটো ময়ো সিমান ভালদৰে নাজানো বাৰু। অ' কিন্তু লাহে লাহে শিকি আছোঁ, বিহুৰ সময়ত মানে ঘৰতে সকলোৱে একেলগে বহি বনালে শিকিবলৈ সহজ হয়, তইয়ো তেনেকেই শিকি যাবি।
উম, সেইটোৱে, আৰু বিহুৰ সেইটো অ' আৰু মানে বিহুৰ সেইটো মজাই বেলেগ আৰু বনোৱাতো।
অ' বিহু মানে কেৱল উৎসৱেই নহয় খাদ্য সংস্কৃতি পৰিয়ালৰ লগত সকলো মানে একেলগে থকাটোৱেই এটা মানে সেইটোৱে হ'ল বিহু আচল বিহু আৰু।
সেইটোয়ে কিন্তু দেই, আমি উৎসৱ বুলি ক'লে ভুল হব। আমাক খোৱা বোৱা পৰিয়ালৰ কেনেকে সময় কটাও, আৰু কেতিয়া কেনেকুৱা হয় তোৰ মানে পৰিয়াল আমি একেলগ নহয়, বিহু সময়ত কিন্তু আমি গোটেইবোৰ একে লগ হওঁ। একেলগে থাকোঁ। বাকী এনে তো তহঁতৰ বিহুৰ ঘৰত মানে বিহুৰ টাইমত আৰু কি কি বনাই?
আমাৰ ঘৰত অ' সাধাৰণতে সেই লাৰু, পিঠা তাৰপিছত এ, নাৰিকল চিৰা। তা আৰু কেতিয়াবা পায়সো বনায় পায়সটো আলহী আহিলে তেওঁ মানে সেনেকৈ বনোৱা যায় বাকী পিঠাবোৰ বুনাই বনাই আৰু। আৰু সকলো মানে মিলি জুলি খিনি বনাই আৰু খোৱাটো একেলগেই খাওঁ। কথা পাতোঁ সেইবোৰে মানে ভাল লাগে আনন্দ লাগে।
উম, ঠিকেই কৈছোঁ তই আৰু মানে এই মাঘৰ বিহুৰ টাইমত যেতিয়া একেলগে উৰুকাৰ দিনাৰ, পিছত আৰু বিহুৰ দিনা একেলগে যে বহি কিনে সাত খন আঠখনকে আঞ্জা বনাই কি ভাল লাগে, আৰু তাইৰ নেক্স উম, খোপাই মানে বাঁহীটো খোৱা যায়, সেইটো বহুত বেছি ভাল লাগে। মই মাঘৰ বিহুত বিহুটো ভাল পোৱা কাৰণে কিয় সেই বিহুটোত তই খালি খায়ে থাকিব পাৰ। বেলেগ একো নাই সেইকাৰণে ভাল লাগে।
ভাল লাগে হয় হয় আৰু অ' সকলোৱে আহে আমাৰ অ' অকল মানে ঘৰৰ মানুহ মানুহবোৰে নহয় আৰু ওচৰ পাজৰৰ মানে মানুহবোৰো আহে। তেওঁলোকেও বিহু খাবলৈ আহে তেওঁলোকেও মাতে তেওঁলোকৰ ঘৰত। সেইবোৰ ভাল লাগে, আৰু মানে মিলি জুলি যিখিনি খায় সেইবোৰ ভাল লাগে আৰু।
উম, হয় কিন্তু দেই আৰু যদি মানে ক'বলৈ যাওঁ বহাগ বিহুটোৰ মোৰ ভাল লাগে কাৰণ কিয় তাত নতুন কাপোৰ কিনিব পাৰি। বেলেগকো দিব পাৰি, মানে মোৰ ক'ব গ'লে গোটেই কেইটা বিহুৱে ভাল লাগে। তোৰ ভাল লাগে নে বহাগ বিহুটো?
ভাল লাগে বহাগ বিহুৰ আটাইতকৈ ভাল লগা বস্তুটো মোৰ হ'ল কি মুকলি বিহু মুকলি বিহুটো চাবলৈ ইমান ভাল লাগে আৰু মানে বেলেগ বেলেগ ঠাইৰ যে মুকলি বিহু দলবোৰ মাতে সেই নিজৰে নাচ ন উঠি যায় মানে কেতিয়া আমাৰ গাটো নাচোনেৰে মানে সেই হয় আমি গমকে নাপাওঁ ইমান ভাল লাগে সেইবোৰ চাই
উম
তই চাই পাইছনে মুকলি বিহু
উম পাইছো পাইছো আৰু এ মই এটা কওঁ মুকলি বিহুৰ এটা বেয়া দিশ এটা মানে মুকলি বিহু তোৰ মানে বহাগ বিহুতে হয় যিহেতুকে মুকলি বিহুতত বৰষুণ দিয়ে বহাগ বিহুৰ সময়ত। বৰষুণ দিয়ে একে বোকা চোকা কিন্তু হলেও আমি চাবলৈ যাওঁ সেই মহ'ৰ কামোোৰ খাই কিনে গৰমত হললেও আমি চাবলৈ যাওঁ সেইটো মজাই কিবা এটা বেলেগ এ বৰষুণৰ কাৰণে অলপ বেয়া হৈ যায় কিন্তু বাকী খিনি ভালেই লাগে হয় নে নাই ক
অ', সেইটোৱে মানে বৰষুণ দিছে মানে ইমান মানে বিহুৰ নিচা আমাৰ কি মানে বৰষুণ দিছে বোকা আছে তথাপিও আমি চাবলৈ যামেই যাম মানে তেনেকুৱা
উম সেইটয়ে যামেই যাম মানে ভাল লাগে ছাৰ আৰু কি হয় সৰু থাকোতে মাহঁতে বিচনী লৈ যায় বিচনীৰে
অ', অ', হয় হয় সেইটো এতিয়াও দেখিবলৈ যাওঁ মানে এতিয়াতো আমি বাৰু ডাঙৰেই হ'লোঁ কিন্তু সৰু ল'ৰা ছোৱালীবোৰে আহিলে মা মাকহঁতৰ মানে ক কলাত বহিয় তাৰ পিছত মাকাহঁতে মানে সেই বিচনী মাৰি থাকে সেইবোৰ মানে দেখিলে আৰু নিজৰ সৰু কালৰ কথা মনত পৰে
উম আৰু কেতিয়াবা তোৰ মানে সৰু কাললৈ উভতি যাবলৈ মন যায় নে
অ', একেবাৰে মানে এতিয়া আৰু কেনেকুৱা ডাঙৰ হৈছ এই মুকলি বিহুৰ কথাটোৱে মানে এটা উদাহৰণ দিওঁ মানে ডাঙৰ হৈছে যদি চিট নাথাকে আমি ডাঙৰ কাৰণে মানে আমি থিয় হৈ থাকিব লাগে কিন্তু সৰু থাকোতে মানে কেনেকুৱা আমি অ এইটোৰ পৰা জোগালৈ আমি দৌৰি যাই থাকিব পাৰো আমাৰ যি ইচ্ছা থাকে কৰিব পাৰো এতিয়া মানে এটা আহ এতিয়া মানে এটা সে আহি গৈছে মৰ্যাদা মানে এটা ৰাখিব লাগে আৰু
উম হয় কিন্তু দেই আৰু মানে আগতে কি ডাঙৰ মানুহখিনি উঠিও দিয়া আছিল কি সৰুকেইটাই বহক বুলি এতিয়া আৰু এইবোৰ নাই আৰু
সেইটোৱে
আগৰ দিনৰ মজাতো বেলেগ আছিল
সেইটোৱে সৰুতে ভবা আছিলোঁ কি ডাঙৰ হ'লে আমি ভাল লাগিব ডাঙৰ আমি কেতিয়া ডাঙৰ হ'ম কেতিয়া ডাঙৰ হ'ম তেনেকুৱা লগা আছিল এতিয়া ডাঙৰ হৈ লাগে কি মানে আমি যদি সৰুৱে থাকিলোঁ হয়
কেতিয়াাই ভাল আছিল অ হয় গ বাকী এনে তোৰ চছেফ হব মন যায় নে কেতিয়াবা
ছেফ সেইটোতো মানে বহুত দূৰৰে কথা মই মানে ভালদৰে ৰান্ধিবলৈয় নাজানো এতিয়া শিকিহে আছোঁ আৰু মানে ভালদৰে ৰান্ধিবলৈ শিকিবলৈ মন আছে নিজৰ হাত তাতে বনাই মানে খোৱাৰ মজাই বেলেগ হয় সেইটো কিন্তু ছেফ হ'ব পৰা মানে মোৰ ক্ষমতা নাই চাগে মোৰ এনেকুৱা লাগে আৰু পাকঘৰত বেছি সময় থাকিব নোৱাৰোঁ মই।
তইতো বনাব পাৰ এই এইবোৰ এইবোৰ তই নামেই কৈছ মইতো সিমান এটা ভালকে নোজানোৱে। তোক কেইদিন ঘৰলে মাতিব লাগিব ৰ তই শিকাব লাগিব মোক কেনেকে বনাই কি কৰে।
যিখিনি পাৰোঁ সেইখিনি বাৰু শিকাম বাৰু। কথা নাই কিন্তু ইমান বেছি ভালদৰে নাজানো আৰু ইমান নিখুঁত নহয়।
বাকী সেইদিনা তহঁতৰ মায়ে কৈ আছিল তই বোলে ভাতত পানীতটো দিব জান।
হাতত পানীটো অলপ বেছি হৈ যায় পনীয়া হৈ যায়।
অ', মানে দিব জানে বুলি কৈছিল আৰু।
অ', আগতে তেনেকুৱা হৈ আছিল হয় নেকি আগতে মানে মোৰ। পনীয়া হৈ যোৱা আছিল ভাতটো এতিয়া বাৰু ঠিক মানে শিকিছোঁ আৰু সেইটো।
ন নাই ন ঠিক আছে মই তোৰ লগত পিছত কথা পাতিম।
অ', অ' ঠিক আছে বাৰু।